অম', হেল্ল'।
অঁ কি কৰি আছা তুমি?
এইয়া মই গধূলিৰ চাহকাপ খালো। এতিয়া এনেই বহি আছো।
অ'।
অ', আপুনি চাহ খালে নে?
অ', মইও এইমাত্ৰ খাই ল'লো অকনমান চুজি বনাইছো। আছিলোঁ ৰবা, চুজি ধুনীয়াকে গাখীৰ চাখীৰ দি বনালোঁ। মন নাই অকমান লাল চাহ। চাহে খালো আৰু, আজিকালি গাখীৰ চাহটো আৰু বেছিকে খাই থকা নাযায় আৰু।
অ', গাখীৰ চাহ খোৱটো ভালো নহয় যে।
উম, স্বাস্থ্যজনিত। মানে কাৰণত খাই ভাল লাগে দিয়াচোন চাহ কাপ। গাখীৰ চাহ খাই বহুত ভাল লাগে, আমি অসমৰ মানুহ যিহেতু। চাহটো আমাৰ প্ৰিয় আৰু আমাৰ অসমতে ইমান চাহ উৎপাদন হয়। গতিকে চাহটো আমাৰ প্ৰিয় হয়, তথাপিও এতিয়া আৰু মানে স্বাস্থ্যজনিত কাৰণত গাখীৰ গাখীৰ চাহটো বাদ দিছো আৰু।
অ', ঠিকে কৰিছে। সপ্তাহত এদিন দুদিন খালে হ'ব। হ'ব বাৰু কিন্তু তাতকে বেছিকে খাব নালাগে আৰু।
অ', অ', কমাইছো বহুত খিনি পৰিমাণে কমাই দিছো আৰু এতিয়া। উম, তুমি কিহেৰে খালা চাহ।
মই এইয়া এনেই অকমান ভুজিয়া আৰু গাখীৰ গাখীৰ চাহহে খালো বাৰু ঘৰত। কোনো নাই যে সেইকাৰণে গাখীৰ চাহে খাব মন গ'ল।
অ', অ'।
অ', অকলে অকলে আছোঁ গাখীৰ চাহ একাপে খাই দিলো আৰু।।
অ', অ'। পিছে তুমি চিনেমা তিনেমা চোৱা নে নাই?
অ', চিনেমা চাও এইয়া। নতুন এখন অসমীয়া চিনেমা আহিছে যে, চুপা চুপি বুলি। সেইখন কেইদিনমান আগতে গৈ চাই আহিলো হলতে চালো বাৰু।
অ', অ'।
উম, এই চিনেমাখন চালো যদিও ইমান এটা এটা বিশেষ লগা নাই ইয়াৰ আগৰ চিনেমাবোৰ যেনে আছিল। আছিল বিদুৰ ভাই ভাইমন দা সেইবোৰতকে অকমান। মানে চিনেমাখন ইমান এটা ভাল লগা নাই আৰু মাজতে সেই কেইখন চিনেমা চাই বৰ ভাল লাগিছিল কাহিনীয়ে হওক বা সংগীতে হওক। বৰ ধুনীয়া আছিল কিন্তু ইখনে ইমান এটা
হ'ব তথাপিও ভালকে বনাইছে। তেও আৰু অসমীয়া চিনেমা আমি চাবই লাগিব যিকোনো প্ৰকাৰে হয় নে নহয়। এতিয়া কিছুমান কিছুমান খুটি নাটি থাকি যাব পাৰে বাৰু তথাপিও এতিয়া অসমীয়া চিনেমা হিচাপে সন্মান কৰিবই লাগিব আমি। এতিয়া আকৌ এখন আহি আছে নহয় জুলাইত এ ৰিলিজ হ'ব যে জুলাইত শি শুভ মুক্তি পাব যে ককা দেউতাৰ নাতী আৰু হাতী দুই নম্বৰখন। উম, অ।
আপুনি প্ৰথমখন চাইছিলে নে নাই?
মই প্ৰথমখন চাইছোঁ, বহুত দিন আগৰে এইখন পুৰণা। কলা বগা চিনেমা আছিল তেতিয়া। তেতিয়া ৰঙীন চিনেমা অসমত আহাই নাছিলে, তেতিয়া আমি চাইছো বাৰু। পুৰণা চিনেমা বৰ ভাল লাগিছিলে চায়। গানবোৰ যে ইমান মজা লাগে বহুত ভাল লাগে।
অ' মই বাৰু চিনেমাখন চোৱা নাই কিন্তু তাৰে গানবোৰ শুনিছো এতিয়াও মানে বহুত বিখ্যাত নহয় গানবোৰ।
উম বহুত জনপ্ৰিয় গানবোৰ তুমি এটা কথা জানানে নাই যে আমাৰ যে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তাত অভিনয় কৰিছিলে অ' হাতী এটাত উঠি পেলাই। অ' হাতী এটাত উঠি পেলাই যে এক দুই তিনি চাৰি গানটো উম তাকেতো আমাৰ আমাৰ বিখ্যাত জনপ্ৰিয় অভিনেতা নিপন গোস্বামী দেৱেও তাতে আছিলে আৰু।
অভিনয় কৰিছে ন' অ' দেখিছো দেখিছো। হয় আৰু অভিনেত অভিনেত্ৰীগৰাকীৰ নাম কি আছিল? মনত আছে নেকি আপোনাৰ?
আহ মই ভালকে মৃদুলা বৰুৱা আছিল নেকি উম উম ভালকে মোৰ মনত নাই বাৰু কোন আছিলে। বহুত বছৰ আগতে চালো যে তেতিয়া আৰু বহুতখিনি চোৱা নাই নহয়।
এতিয়াতো আৰু সেইবোৰ চিনেমা চাওঁ বুলিও চাব নোৱাৰি ক'তো নাথাকে
অ' নাথাকে তাকেইতো এতিয়া সংৰক্ষনৰ ব্যৱস্থা থকা হ'লে এতিয়া নতুন প্ৰজন্মই ভালকে চাব পাৰিলেহেঁতেন।
হয়, হয়। ময়ো বহুত শুনি থাকো চিনেমাখনৰ কথা চাবও মন যায়। মানে আগৰ পুৰণি অসমীয়া চিনেমাৰ কাহিনী বোলে বৰ ধুনীয়া আছিল। চবৰে মুখে মুখে শুনিছোঁহে খালি চাব নাপাওঁ আৰু। পুৰণা হিন্দী চিনেমাবোৰ বাৰু ক'বাত ক'বাত
অ' ইউটিউবত হওঁক বা বেলেগ বেলেগ এপ লগত চাব পাৰি কিন্তু অসমীয়া চিনেমাবোৰ তেনেকে যদি চোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন।
অ' তেনেকুৱা এটা এপ বা কিবা এটা থাকিব লাগে আচলতে য'ত মানে পুৰণা অসমীয়া চিনেমাবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰি।
অ' তাকেই আক' এতিয়া পুৰণা চিনেমা বহুত ধুনীয়া ধুনীয়া চিনেমা আমি চাইছিলোঁ। সেন্দুৰ, আজলি নবৌ। উম উম সোণমইনা, পুনাকন পুতলা ঘৰ। অগ্নি স্নান, বহুত বিখ্যাত বিখ্যাত চিনেমা আছিলে তাৰমানে অসমত ইমান ধুনীয়া কাহিনী। মানে এবাৰ চালে হৃদয়ত সাঁচ বহ বহি যায় তাৰমানে। আমি কিমান বছৰ আগতে চাইছিলোঁ, এতিয়াও সেই গানবোৰ ছবিবোৰ মানে এতিয়াও আমাৰ মানে মনত আছে পিছে এতিয়া নতুনখনো চাব লাগিব আৰু।
অ' ভাল হব চাগে, ডাক্তৰ বেজবৰুৱা টু খনো ভাল হোৱা বুলিয়ে কৈছে নহয় চবে। মোৰ চোৱাই ন'হলে। এতিয়া পৰীক্ষা চলি আছিল সেইকাৰণে চাবই নোৱাৰিলো।
অ', অ', অ', অ'। ঠিকে আছে বাৰু দিয়া। এতিয়া তুমি এতিয়া পঢ়া শুনা কৰি আছানে?
পঢ়া শুনা অ' কৰি আছো। ৰাতিপুৱা অকনমান পঢ়িছিলো। এতিয়া এনে ঊল মাজে মাজে ঊলো গাঁঠি আছো। কাম খিনিও কৰি আছো আৰু লাহে লাহে।
অ', অ' ভালেই দিয়া তেন্তে পঢ়া শুনা কৰা, উল গুঁঠা মই ৰাখোঁ দিয়া।
অ', ঠিক আছে দিয়ক।
অহ শুভৰাত্ৰি।
উম, দিয়া শুভৰাত্ৰি।